হেল্ল'
উম হেল্ল' শুনা পাইছ কি কৰিছে
অঁ এই মই তোমাৰ ফেনডলতে বহি আছিলোঁ অকণমান তুমি
অ মই শুই উঠিলো উঠি পেলাই এনে কলেজ যাবলৈ ওলাইছিলো কলেজত আমাৰ হেৰি এটা দিছিলে এক্সাইটমেণ্ট এটা কৰিব দিছিলে তাকে চাই আছিলো আৰু ফ্ৰেনৰ সাৱা আহে আছে আপোনালোকৰ বাৰু
আহ অ অ অ গম পাইছো গম পাইছো বাকী ভাত পানী খালা নাই
নাই নাই ভাত পানী খোৱাই নাই খামেই আৰু খাই মানি কলছম আৰু একেবাৰে নটা বজাত এ হেৰি এইটো কি বুলি কয় হেৰিয়াৰ ওপৰত দিছিলে আমাৰ এইটো কি বুলি কয় মানে এইটো চ'লাৰ চিষ্টেম সৌৰ জগতৰ ওপৰত
অঁ অঁ অঁ মহাকাশৰ ওপৰত
উম মহাকা সৰু চকত এইবিলাক মানে গোটেই গ একেলগতে বস্তুটো মানে এটা টপিক লিখি দিব দিছিলে আমাক চবকে চাব মানে আৰু জ কোনে আমি বেছি ভালকে লিখিব পাৰিছো আৰু
আচ্ছা আচ্ছা অঁ
তেনেকুৱা ধৰণৰ আপোনালোকৰ কলেজত এইবিলাক পাাটনে নাই সেইবিলাক
অ' আমাৰ সেইবিলাক এনেকে দিয়ে বাৰু দেই প্ৰজেক্ট, চজেক্ট কৰিবলে। এচাইনমেন্ট লিখিবলৈ দিয়ে বাৰু তাকে এই মহাকাশৰ বিষয়ে বাৰু মই লি লিখা নাই বাৰু দেই এতিয়ালৈকে।
এচাইণ্টমেণ্ট নহয় মানে এইটো আমাৰ চেমিনাৰ মানে তুমি সেইটো ৰিপ্ৰেজেণ্টে কৰিব লাগিব।
ন আগতে আগতে এবাৰ বনাইছো বাৰু দেই তেনেকুৱা তোমাৰ সৌৰ জগত ৰ হেৰি মানে খিনিৰ ওপৰত তেনেকৈ এটা বনাইছিলো বাৰু
অ' মানে কি বনাইছিলোনো আপুনি।
এ মানে তোমাৰ ধৰি লোৱা এতিয়া আমাৰ গল্ফ খিনিত এতিয়া তোমাৰ বহুতে তোমাৰ গ্ৰহৰ জেগা বিলাক নাজানে যে। তোমাৰ সেই কক্ষ পথৰ সেইবিলাক মানে বনাইছিলো আৰু গছৰবিলাক তেনেকুৱাই আৰু
ত আচৰিত তাৰমানে ভাবি পেলে ভাবিলে ম কিবা আচৰিত লগা নিচিনা
অ' তাকেই আমাৰ গ্ৰহবিলাক ঘূৰি যে ফুৰে হয় নহয় নহয় বাৰু এক কক্ষপথত এনেকৈ ৰাউণ্ড, ৰাউণ্ডকে ঘূৰি থাকে। সেইটো আচলতে ভাবিলে আচৰিত
ভাবিলে আচৰিত লাগে ন' মই ভাবি থাকো। গোটেই সূৰ্য, সূৰ্য বিশ্ব বিশ্ব-ব্ৰহ্মাণ্ড, পৃথিৱী, জোন। জোন-চোন চব আছে তৰা-চৰা কেনেকে মানে চলি আছে। বুজিব নোৱাৰি মানে আৰু
উম, তাকে তাকে।
আমিতো ফিজিক্সত পাইছিলো। ফিজিক্সত পঢ়িছিলো তেতিয়া আমাৰ ইয়াৰ বিষয়ে পাইছিলো বাৰু সেইটো তথাপি কিন্তু মানে মানি লব তেনেকে মানে মানি ললে মানে একচুৱেল যোনটো বিশ্বাস হয়গে সেইটো নহয়। অ' চেটিকফেকচনটো নহয়। ফিজিক্সত পঢ়া মতে আপোনাৰ হেৰি আছিলে সিটো মহাকৰ্ষণৰ কাৰণে এনেকুৱা
অ, অ, অ'।
পৃথিৱীৰ মানে বিশ্ব, বিশ্ব ব্ৰহ্মাণ্ডৰ বস্তটো চবেই মানে কি কৰি থাকে মানে হেৰি কৰি থাকে কৰি থাকে তাৰ ফলত মানে উ তাৰ ফলত মানে এতিয়া আমাৰ সূৰ্যটো আৰু পৃথিৱীখন তেনেকেই জোনবাইটো যিমান ঠিক আছে। মোৰ যিমান গ্ৰহকেইটা আছে। আঠটা গ্ৰহ আৰু প্লুটুক বাদ দি পেলে। আস্তা কও তেনেকেই সূৰ্য চাৰিওফালে ঔশধৰ এটা হেৰিয় কনচেনট্ৰেটেড এনাৰ্জিৰ জৰিয়তে মানে
অ
খাই পেলাই অহ ঘূৰি ফুৰিছে
অ অ অ তাকে এতিয়াতো তোমাৰ আমাৰ মহাকাশলৈ মানুহো গৈছে গম পাইছা নাই
উম
অ অ তাকে সেই সেই প্ৰথমবাৰ তোমাৰ ঊনৈশ ঊনা সত্তৰ চনত গৈছিলে মানুহে প্ৰথমবাৰ তেতিয়া চন্দ্ৰত অৱতৰণ কৰিছিলে সেই সময়ত গতিকে এই তেতিয়া যে অ পত প্ৰথমবাৰ যে মানুহে যে চন্দ্ৰত যে অৱতৰণ কৰিছিলে তেতিয়া কিন্তু সেইটোৱে কিন্তু আমাৰ এটা ইতিহাচ সৃষ্টি কৰিছে গম পাইছা নাই
হয় হয় হয় হয় সেটো সেইটো ডাঙৰ বহুত উল্লেখযোগ্য ঘটনা মানে
অঁ
উম এতিয়া আপোনাৰ অ আজিকালি তালৈ যোৱাাতটো মানে চন্দ্ৰলৈ যোৱাাতটো বা মংগল গ্ৰহলতো হেৰি পুঠিয়াইছে জান পুতিাইছে বিভিন্ন ধৰণৰ। ৰভাৰ পঠাইছে হেৰিয়ে নচাই পঠাইছে এনেকে মানে প্ৰতিটো বস্তুৰে প্ৰতি মানে প্ৰতিটো গ্ৰহৰ লকে মানে অ মহাকাশত থকা কিবা এটা নয় কিবা এটা ৰিচাৰ্চৰ কাৰণে গৈছে। এতিয়া আমি চাব গলে আপুনি যেনেকে ডিটেইলচত কৈছে কথাটো মইও মানে চাবলৈ যাওঁ যদি যাওঁ তেতিয়া আপোনাৰ আহ আমি আমাৰ ইয়াৰ পৰা এ দুখন অ চেতেলাইট মানে দু দুটা চেটেলাইট পঠাইছিলে জান আৰু অ এখনৰ আছিলে ভয়েজাৰ ওৱান আৰু এখনৰ নাম ভয়জাৰ টু অ বইজাৰ সেইখন মানে আনলিমিটেড টাইমৰ কাৰণে গৈ আছিলে। হে আপোনাৰ অ অলপ দিনৰ আগত দেদ হৈ গৈছে। বজা খ ত ফাৰ্ষ বজ সেইখন যেতিয়া গৈছ ন ইয়াৰ পৰা আপোনাৰ গোটেই সৌৰজগত চলাৰ চিষ্টেম টো পাৰ কৰি গৈছিলে মানে অ লাষ্ট নেপচুন পাই গৈছিলেগে নেপচুন পাৰ হৈ গৈছিলেগে। ইমানতো দূৰলৈকে গৈছিলে তাৰ পৰা যেতিয়া আমাৰ পৃথিৱ পৃথিৱী খন ফটো মাৰিছিলে তে তাৰ মানে দহ দহ এটাৰ নিচিনা লাগিছে। বিন্দু এটা, সূক্ষ্ম বিন্দু এটাৰ নিচিনা। লাগিছে তেনেকে আপোনাৰ আহ গোটেই মহাকাশলে তেনেকে এইবিলাক পঠাই থাকে চেটেলাইট বিলিলাক তেনেকে আমাৰ আমাৰ ভাৰতৰ পৰাওতো হেৰি পঠাইছিলে চন্দ্ৰয়ান চন্দ্ৰলৈ পঠাইছে
অ' প পঠাইছে পঠাইছে। তোমাৰ আচলতে অ' এই সেই ক্ষেত্ৰত চাবাতে আমাৰ ভাৰত ভাৰতৰো কিন্তু প্ৰযুক্তিবিদ্যা এতিয়া পিছ পৰি থকা নাই হয় নহয়। এতিয়া ইমান এখন ডাঙৰ ৰকেট তুমি ভাবাচোন আমাৰ ইয়াৰ পৰা কিমান হাজাৰ কিলোমিটাৰ দূৰলৈ তোমাৰ মহাকাশলৈ পঠাইছে যেতিয়া আমাৰ ভাৰতৰ এতিয়া প্ৰযুক্তিবিদ্যাক কম নহয় কিন্তু।
সেইটোয়ে সেইটোয়ে ভাজাৰতৰ আপোনাৰ ভাৰতৰ ইজৰ আৰু ড আৰ ডিও সিহঁতে মিলি মানি আহ বহুত খিনি হেৰি কাম কৰিছে বহুত খিনি ভাৰতক মানে প্ৰযুক্তিবিদ্যা বা স্পেচ চাইন্ঞ্চ যোনটো মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰ অহ ভাৰতবৰ্ষক মানে এ এইটো কি বুলি কয় আগুৱাই নিছে লেখত লবলগীয়া কৰি তুলিছ। দেশ বিদেশৰ মাজতে
হয় হয়। এ এতিয়া যে তোমাৰ এই মহাকাশ অভিযান বোৰ যে হৈছে যে গম পাইছা নাই মহাগাশ অভিযানৰ কিন্তু বহুত উপকাৰী উপকাৰিতাও আছে আকৌ।
উম উম উম উম।
এ ইয়াৰ জৰিয়তে কি হয় আমাৰ অ অ মানে ধৰি লোৱা এতিয়া উতৰৰ তুমি আমি আগজননী পাৰো হয় আগ আগজননী পাওঁ তাৰপিছত এই তোমাৰ মহাকাশ অভিযানৰ জৰিয়তে এতিয়া আমি যি যোগাযোগ ব্যৱস্থা কৰি আছোঁ গম পাইছা নাই। ইজনে সিজনৰ সৈতে যে আমি কল কৰিছো সেইটো আমি সেই তাৰ পৰাইহে লাভ কৰিছোঁ গম পাইছা নাই। আকৌ এতিয়া যে ইণ্টাৰনেট আমি যে ইণ্টাৰনেট ব্যৱহাৰ কৰি আছোঁ সেইটো সেই মহ মহাকাশ অভিযানৰ ফলতেই হৈছে গম পাইছা নাই। গতিকে সেই তেনেকুৱাই সেইবিলাক ক্ষেত্ৰত আমাৰ বহুত সহায় হৈছে গম পাইছ নাই মহাকাশ অভিযানৰ ফলত
হয় - হয় - হয়।
পকাৰ বুলি ক'ব লাগিব আৰু। কিন্তু তাৰ লগতে কিন্তু উম, তাৰ লগতে কিন্তু হেৰিও আছে গম পাইছে ন। পকাৰো আছে আকৌ
উম, অপকাৰো আছে ইয়াৰ ধৰি লওক আপোনাৰ এতিয়া মই চাবলৈ যদি যাও আপোনাৰ একচুৱেলী মেইনলি যেতিয়া মহাকাশযান এখন অ, মহাকাশলৈ পঠায়।
হয় - হয়।
এখন দেশৰ - এখন দেশে যদিনাব ন দেশখনৰ বহুত এটা - এটা কি মানে টুৱেণ্টি পাৰ্চেন্টৰ বাজেট এটা এাত গুচি যায়। ইমানতটো গম বহুত বেছি খৰচ হয় সটো মানে। বহুত ডাঙৰ এমাউন্ট আৰু নাচাৰ ভাৰতেতো বহুত কম দামৰ। ক কিন্তু নাচাৰ তুল অৱাৰ যদি কৰিবলৈ যাও সেইটো অ, বহুত বেছি। জমাং গান হৈ যাব ইমানটো এটা বাজেট খৰচ কৰিব এখন দেখে যে যদি তাত লাগে মানে সেইটো যদি চাকচেচফুল নহয় কেতিয়াবা। বাই চান্স তেনেয়হ'লে বহুত ডাঙৰ এটা লছ মানে দেখা যায় হিউজ হিউজ লছ মানে আৰু ত, সেইটো পুৰাবৰ কাৰণে সেইটো ক্ষতিপূৰণৰ কাৰণে মানে বহুত চিন্তা বা বহুত মানে প্ৰব্লেম হৈ য সেই সেইটো কাৰণে আৰু লগতে আজাল আপোনাৰ আমাৰ যেনেকে ধৰি লওক আমাৰ ইয়াত প্ৰদূষণ আমাৰ ইয়াত যেনেকে প্ৰদষণ তেনেকে ধৰণে বস্তু বিলাকে গৈ পলে যেনেকে মহাকাশলৈ গৈছে। ত, হয় বহ কাষখন এখন শূন্য জেগা ন তাতে ব বস্তু নাথাকে চব বস্তু ওপঙি থাকে বায়ুৰে থাকে। বায়ু প্ৰেচাৰ নাথাকে তাত গৈ পেলাই তাত গৈ মানে এইবিলাক যোনবিলাক চছেটেলাইটৰ টুকুৰা এইবিলাক পৰি তাক আৱৰ্জন সৃষ্টি কৰিছে তেনেকে আমাৰ এতিয়া পৃথখনো তেনেক প্লা পৰি পেলাই বৰবাদ হৈনেকে এলিষ্ট তাৰ তাতো মানে সেইটো হোৱাৰ প্ৰৱণতা বাঢ়িবগে এটা সমঞ্জোগ লৈ ত সেইকাৰণে মানে ইয়াৰ এইবিলাক বেয়া দিশ বিলাক বৰ বেছি বেয়া দিশো নাই ত সেইবিলাকে বেয়া দিশ আৰু ডাঙৰ যোনবিলাক এইবিলাক চেটেলাইট টেটেলাইট ইউজ কৰে। ববিলাকো পোৱালি দিয়েহে কলেন তাৰ যোনখিনি গেছ ধোৱা এইবোৰতো কৰিয়ে আছ অল এইবোৰো অলৰেডি কৰি আছে আগৰ পৰা সেইবিলাকো ইমান চিন্তা হেৰিয়ে নহয় ত তেনেকুৱা ধৰণে বহুত খিনি বেয়া বহমাৰ পৰিৱেশ হওক আকৌ মহাকাশত যত পঠাইছে ত ধৰওক বহুত ধৰণে বেয়া প্ৰভাৱ পেলাইছে। আৰু আপুনি কৈছে ভাল ভাল এ এইটো কি বুলি কয় ভাল প্ৰভাৱ বহুত ভাল কাম বহুত কৰিছে। ত সেইটোৱে ভাল কামো বহুত কৰিছে আপুনি যেনেকে কলে সেই চছেটেলাইট বোৰৰ জৰ য়া আমি বতৰ বতৰৰ বিষয়ে যেকে হেৰি কৰিব পাৰো নেভিগেট কৰিব পাৰো তাক জাননী কও আাকো তেনে আমি নতুন - নতুন তথ্য় বা ক'বাত য পৃথিৱী নৰ ওপৰত কিবা সংকেত আহিছে যে নেকি? ক্ৰয় কিবা কিবি তেনেকুৱা ধৰণৰ বস্তুবিলাকো আমি লৰ ইমেজৰ জৰিত দেখা পাও বা আমি আজিকালি আজিকালি যেনেকে গুগুলত -গুগল মেপ ইউজ কৰো সেইবিলাক নেভিগেট থ্ৰে কৰে নেটেলাইটৰ থ কৰে ন মেপ আৰম্ভ চাব। তাৰ প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত মানে বহুত খিনি আগবঢ়া যেন দেখা লাগে।
হয় - হয় নিশ্চয় - নিশ্চয়। অ' গতিকে সেইটোৱে আমাৰ যিসমূহ এতিয়া তোমাৰ মহাকাশ অভিযান। মহাকাশ অভিযানৰ ফলত আমাৰ আচলতে বহুত সুবিধাও হয় আৰু তাৰ লগতে কিছুমান অসুবিধাটো থাক কিবই এতিয়া, এতিয়া তোমাৰ প্ৰতিটো বস্তুৰে এটা সুবিধা আৰু অসুবিধা থাকেই আৰু।
হয়।
তিয়া আমি অসুবিধাসমূহ সিমান মন কৰিব নালাগে, হয় নে নহয়?
হয় - হয়।
সেইখিনি আৰু কথাখিনি আজি মহাকাশৰ ওপৰত ইমানখিনি কথা পাতিলোঁ। ভাল লাগিছা বাৰু। তু- তুমি কেনে পাইছা আজি আলোচনা কৰি? বিষয়টো?
আপোনাক গোটেই কথাখিনি ক'ব পাৰিছোঁ কিয় মই মানে প্ৰজেক্টত- এ প্ৰজেক্টটো কৰি আছোঁ ন' ত সেইকাৰণে। এ তাৰ বিষয়ে মানে মই আপোনাক অ ক'ব পাৰিছো নে কাৰণ মই এ তাত লিখিছোৱে ন চেমিনাৰটোত গোটেইখিনিৰ বিষয়ে। ত' মানে মই এইটো চাই থোৱা হৈছে আৰু বস্তুতো। সেইটো কাৰণে মই কথাবিলাক মই ভালকে কব পাৰিছো আৰু সেইকাৰণে মোৰ ভাল লাগিছে কথাটো আপুনিও আহ আপুনিও ফোন কৰিলে মানে জানিব বিচাৰিলে তাৰমানে মহাকাশৰ বি ষয়ে এনেকে কথা পাতিলে ভাল আৰু চবে এনেকে কথা নাপাতেতো। ভাল টপিকৰ ওপৰত, ভাল টপিক এটা অক কথা পাতিলে নিজৰে ভালচোন দিয়ক।
নিজৰে ভাল হয়, হয়। তাকে সেইখিনি আৰু কথাখিনি তুমি ইমান খিনি কথা ক'লা। তোমাৰ পৰা বহুত কথা জানিব পাৰিলো ভালকৈ, হয় নহয়? তাকে তেতিয়া আকৌ এদিন এই এই বিষ য়ৰ পৰত ভালকৈ এদিন গভীৰভাৱে আলোচনা কৰিম আৰু ন?
ঠিক আছে।
উম, তাকে তেতিয়া আজিলৈ ৰাখিছোঁ আৰু ন?
ঠিক আছে হ'ব দিয়ক।
উম, উম বাৰু বাৰু দিয়া।
হয়।